অ', অ', শুনিছো মোৰ মাতো শুনিছনে।
শুনিছোঁ শুনিছোঁ তোৰ লাইটকৈ আহি আকৌ
অ', অ', মোৰতো ঠিকে আহিছা মই শুনি আছো তই শুনিছ নাই।
হয় এতিয়া শুনিলো এতিয়া ভালকে শুনিছোঁ।
অ', ময়ো তোৰ মাতটো ভালকেও শুনি আছো বাৰু মোৰ মাতো ভালকে শুনিছ নাই নে দেৰিকে গৈছে নেকি।
ন ঠিক আছে, ঠিকে আছে মাতটো ঠিক আহিছে।
অ', নেটৱৰ্ক প্ৰব্লেম থাকিব পাৰিব অ', মই ভাত খালো তাৰ পিছত এই পথালৈ গৈছিলো আমাৰ পথাৰ শেষ নাই হয় অ', পথালৈ গ'লো আজি তোমাৰ সেয়া ভাত দিলোগৈ মাক থলোগৈ তাৰপিছত ভাত দি মেলি মই গুচিয়লো একো নক কৰিলোঁ আৰু গৈ মেলিলেও মই কি কৰিম একো কামেই নাই বাৰু তাৰ পিছত তোৰ এ গুচি আহিলো আৰু থৈ মেলি মাহঁতক থৈ মেলি ভাত চাত থৈ মেলি মই গুচি আহিলো।
কিলাৰ বনে
ভাত মই মাংস আছিলে আজি তপৰা এয়া হেৰি
উম, আহ অ'।
অ', চাৰিটা চাৰিটা ঠাইেং অ', চাৰিটা ঠেঙৰটো আমাৰ মানে ইয়াত কাটিছিলে তাৰপিছত মই মানে তোৰ হেৰি এ পথাৰ পৰা আহি আছিলো না পথাৰ পৰা আহি থাকোতে মানে তোৰ আকৌ আমাৰ ৰাস্তাতে আমাৰ পেহী মানে পেহী এটা ৰুই আছিলে সেইটো মানে তেতিয়া ভাত খাব লৈছে আৰু মই এইটো টাইমতে পালোহি মোক ৰখালে কৈছে ভাত খায় যা এই মাংস আছে বোল দে খাই যাওঁ আৰু ঘৰত গলে আকৌ কাঁহী পাতি ধুব লাগিব হে এ কাঁহী মাতিহে ধুব লাগিব ঘৰত গলে তাৰপিছত ইয়াতে খাই গলো আৰু তাৰপিছত খাই বৈ গুচি আহিছো আহ এতিয়া মই আহি মেলি বৰি হাত ধোৱাইে নাই এনেকেই বহি আছো এেলা লাগি একেবাৰে গা ধুমাওঁ তাৰপিছতহে আকৌ নামঘৰলৈও যাব লগা আছে আমাৰ কৰ্মশালা হৈ আছে নহয়।
অ', মোৰ এই পথাৰ যাম আৰু অলপ তাৰ পাছত আৰু মইয়ো পথাৰ পথাৰ গৈ পেলাই অকমান পথাৰখন কি হৈছে
অ', অ', যাবি যাবি অ ইয়াতে আছ ন।
অ', ইয়াতেই আছো
ঠিকে আছে ময়ো এতিয়া গা-পা ধুবগ লাগিব এতিয়া তাৰপিছত আকৌ তোমাৰ ইয়া হেৰিত যাব লাগিব নামঘৰত কৰ্মশালা হৈ আছে যে আমাৰ কৰ্মশালয়ত এই শিকিবলৈ গৈ আছো শিকাম মানুহে অহা নাই হলেও এনেকে হৈ আছে ভাওনা এখন পাতিম বুলি কৈছে তাতে শিকি আছো যে ৰ পৰা তৰ পৰা অকমান মিলাই মেলি তাৰ পিছত ল'ৰা খিনিও শিকাই আছো তেনেকে শিকি আছো আৰু
শিকিও আছ শিকায়ও আছো ন।
অ', যিখিনি জানো আৰু
সেইটোৱেই শিকি আছো শিকাও থাকিব লাগে মইো তাকে আজি মাহীহঁতেও আহিব বুলি কৈছে আৰু।
অ', সিহঁতেও বহুত জানেতো সিহঁতৰ পৰাও আমাৰ শিকিবলগীয়া আছে
সেটোৱে মানুহৰ মানুহৰ এতিয়া শিকাৰ বয়স নাথাকে ন।
আৰু শিক্ষাটো তোৰ আজীৱন লাগিব ন? তোৰ মৰা দিনাখনলৈকে তো শিক্ষাতটো লাগিব এ। সেইকাৰণে আ যি জানো, সেইখিনি শিকাইছো। শিকি এ বা- মানে শিকিব পাৰি ন? বেলেগৰ পৰাও শিকম অ', সেইটোৱে। সেইয়া তেনেকে চলি আছো আৰু এতিয়া কি কবি আৰু। অ', আমাৰো কিবা এটা কৰ'বাত-কৰ'বাত ভুল হ'ব পাৰিব। অ', আমাৰো কৰ'বাত ভুল এটা হ'ব পায় সিহঁতে ক'ব এইটো এনেকে আহে এনেকে নহয়-নহয়। সেয়াই আমি শুদ্ধ কৰিব পাৰিম আউ বস্তুটো।
উম সেইটোৱে ঠিকেই আছে। তাৰপিছত পেটুৱাটো খবৰ কেনেকুৱা গম পাৱ?
আমাৰ পেটুৱাটো ঠিকে আছে। মই কালি লগ পাইছিলো আমাৰ নামঘৰত। সি আহিছিলে, সিও আছে, সি তাৰপিছত অ', পেটুৱাও আহে, সিও শিকাই আছে। তাৰপিছত আমাৰ অ', কালি লগ পাইছিলো এতাক, তাৰপিছত আকৌ আবেলি মানে চেণ্টাৰলৈ গলো তোমাৰ এ মই মানে লগৰ এটাৰ পৰা এইয়া তহঁতৰ সেইফালে চেণ্টাৰৰ লগৰ এটাৰ পৰা মানে লেপটপ এটা আনি থৈছিলো, আমাৰ ইন্টাৰনশ্বিপৰ কাৰণে। লাগিব বুলি। মানে তাৰ লেপটপটো মানে চৰকাৰী লেপটপ যে আগতে পোৱা। মানে শ্ল' চলে মানে বস্তুবিলাক মানে বহুত শ্ল' হয়। এতিয়া বহুত জেনেৰে শ্যন আহি গল না, সেইকাৰণে ফাৰ্ষ্ট চলে ন কিছুমানত। উম। তাতো মানে শ্ল' চলে চৰকাৰৰহে। লেপটপটো তাৰপিছত তাকে মই আনি থলো আনি থৈ তোমাৰ দুদিন চলালো ঠিকেই আছে হা বস্তুটো। তাৰপিছত মই পৰশি অপেন কৰিলো। তাৰ পিছত এই ভাইটি এটা আছিলে সি মানে কি কৰিলে অপেন হৈছিলেহে মাউচ টো মানে পুৰা জোৰ চে হেৰি কৰি দিলে ঘূৰাই দিলে তাতে আকৌ শ্ল' লেপটপ তাতে চৰ চৰকাৰী লেপটপ, ডিচপ্লেখন গুচি গ'লগৈ নহয়। এতিয়া মই নাই-নাই মই হেৰি তাক ক'লো কি হ'ল মই নাজানো, এনেকে-এনেকে ৰিফ্ৰেছ কৰিব লওতে তোমাৰ মাউচটো হেৰি কৰোতে এনেকুৱা বগা হৈ থাকিলে। এনেকে বুলি ক'লো। তাৰ পিছত সি ক'লে একো নাই। তাৰপিছত সি মানে কালি সিহতৰ ইন্টাৰ্ণশ্বিপ চলি আছে ন আমাৰ এই চেন্টাৰতে। ইয়াতে আমাৰ ইয়াত লৈছে মানে। অ', তোৰ এই কেমেৰা থকা লগৰটো যে।
গম পালো অ'।
আমাৰ এইফালৰ অ', সিয়ে কণ্টেক্ট কৰিছে মানে। সিয়ে তাৰপিছত সিহঁতে গোটেই আহিছে চচমা পিন্ধাটো কেটেঙাটো।
অ'-অ', মোক-মোক, মোক-মোক নকলে আকৌ ইহেঁতে। মোক কোৱা হেতেন মই তাতে কৰিলো হেতেন। সিদিনাখন চশমা পিন্ধা তোক লগ পাইছো।
অ', তহতও সেইটোৱে আছিলে নেকি?
নহয় সেইটো নাই। তেওঁ মানে যি কৰিলেও যি-যি কৰিলেও হয় ন? অকল চাৰ্টিফিকেটটোৱে মেটাৰ কৰে যে। এই চশমা-চশমা পিন্ধাটোৱে মোক কৈছে সেইদিনাখন বোলে তোক মোক কেলে নকলি মই কৈছো যে আগতীয়াকে কোৱাহেঁতেন মই তাতে গ'লোহেঁতেন। এতিয়া বোলে এনেই ইমানকে ক্লাছ কৰিব যাব লগা হৈছে।
অ', সিহতেতো ক্লাছ কৰা নাই নহয় অকল দুইনে তিন দিন হে গৈছে বাকী এ ক্লাছে কৰা নাই। সিহঁতৰ মেমজনীও ইমান লাগি নাথাকে মানে।
উম, সেইদিনাখন কৈছে বাৰু চশমা পিন্ধাটোৱে, যে ফটোটো মাৰিবলৈহে যাওঁ বুলি কৈছে।
অ', সেয়াই একো নকৰে নহয়, অকল চাৰ্টিফিকেট খনহে মেইন হব এতিয়া তোমাৰ এতিয়া গৈছে নে নাই যোৱা ছাৰহতে চাই থকা নাই নহয় সিহঁতে যিটো দেখাব সেইটোয়ে সত্য বুলি মানিব আৰু হেতে মানে ফটো মাৰি নিছে তোৰ ডেট চেঞ্জ কৰি কৰি ফটো মাৰি নিছে সেইটো এটা কথা সেইটো কথা মানে তাৰপিছত কালি দিলো গৈ আৰু তাৰপা সি ৰাতি নাচালে আজি চাইছিলে নেকি লেপটপটো আজি চাই মেলি কৈছে তোমাৰ ডিচপ্লেখন গ'ল মানে। তাৰ মানে আৰু এটা লেপটপ আছে এনেকুৱা চৰকাৰীয়ে তাৰপৰা সি কৈছে ইয়াত মানে বস্তু কেইটামান লগাই থৈছিলে তোমাৰ এছ এছ ভি সেইবিলাক লগাই থৈছিলে আৰু ৰেম চেম সেইবিলাক উখুৱাই মেলি তাত লগাব মানে এতিয়া। অ' মই কৈছো বনাবি নেকি বনালে কিমান ল'ব সেনেকে বুলি সুধিছো মই এতিয়া মোৰ ওচৰত থাকা হলে শিকিলে ন' বস্তুতটো এতিয়া মোৰ ওচৰত বেয়া হোৱা নিচিনাহে হল, মই কৰা নিচিনাহে হল এতিয়া বস্তুটো। মই তাক সুধিছো মানে কিমান ল'ব কি কথা সি কৈছে চাৰি পাঁচ হাজাৰ যাব, মই কৈছো কৃষ্ণ। বোলো হেৰি নহ'ব দেই চাৰি পাঁচ হাজাৰ টকা এটা যাব বুলি কৈছে।
উম। এ, সেইটো মানে মেইন কেছটো কি হয় সেইটো অ'। সেইটো সেইটো লেপটপটো ইমান চলাব নোৱাৰি মানে ভাল এটা লৈ লল আজিকালি আজিকালি লেপটপ বিলাকো এনেকে চল্লিশ পঞ্চাছ হাজাৰ টকায়ে ল'ব লাগে মানে আজিকালি লেপটপ বিলাক ইমান বেছি দিন চলাব নোৱাৰ মানে। জানে চ জান তই এবছৰ ডেৰ বছৰ মান ইউজ কৰি পেলাই চেন্স কৰিবই লাগে লেপটপ।
আকৌ এনেও আপডেট আহিয়ে থাকে নহয় এইবিলাক এ, ওলায়ে থাকে নহয় জেনেৰেশ্যনটো। তোৰ আকৌ এতিয়া মানে ছেকেণ্ড হেণ্ড লৈও লাভ নাই গম পাই নাই যি ল'ব লাগে নতুনে ল'ব লাগে একদম ভালদৰে
উম।
ছেকেণ্ড হেণ্ডটোতো তোৰ এতিয়া কিবা কিবি প্ৰব্লেম থাকিব পাৰে ন' এতিয়া তই ফাৰ্ষ্ট ললে তোৰ একো মানে ম-ভাবিব নালাগে যে মই কেলে এইটো ল'লো কেলে নলো এতিয়া তই ছেকেণ্ড হেণ্ডটো ললে কিবাটা বেয়া হ'লে ভাবিবি নয় এই ইমান পইচা দি এনেই ললো নতুন এটা মেলি ললোহেতেন ভালদৰে চলি থাকিলেেঁতেন সেইটো মনত আহিলেহেঁতেন এতিয়া সেইটো নহয়গৈ ন' উ, বাকী সি কৈছে নালাগে বুলি কৈছে। বনাই দিবলৈ নালাগে বুলি কৈছে তাৰপিছত সে কৈছে আৰু এই স্ক্ৰু ড্ৰাইভাৰ বক্স এটা থাকে যে লেপটপ চেপটপ ফুলিগবলৈ সেইটো আছে নেকি বুলি সুধিছে, মই কৈছো লগৰ এটাৰ লগত আছে নেকি। চাব লাগিব সেনেকে বুলি কৈছোঁ, কৈছে চালে লৈ যাবিচোন এনেকে বুলি কৈছে।
অ' সি মানে সি সি মানে নিজে লগাব নেকি?
অ', অ' নিজে লগাই, সি এইবিলাক হেৰি টেনাৰ মানে
উম, এই কেমেৰা কেমেৰা থকাটোৱে এটা লৈছে না লেপটপ।
অ', অ' এই কেইদিনমানৰ আগত দেখিছিলো মোবাইলত দেখিছিলো। ইনষ্টলমেন্টতে লৈছে নেকি ঠিকে আছে। ৰ'ব লাগে এই এনেকে পইচা নাথাকিলে তো আজিকালি ইনষ্টলমেন্টতো টাই অ' এই ইনষ্টলমেণ্টতে লৈ ল'ব লাগে আৰু।
উম, নহয় তাৰ তাৰ মানে তাৰ এতিয়া চাৰিদিন কাম এটা আছে ন'?
অ' সেইটোয়েইটো তাৰ চাইট ইনকাম আছে। সেইটোয়ে, তাই এতিয়া মানে তোৰ চাকৰি বাকৰি পিছত পিছলৈ চাকৰি বাকৰি নহ'লেও সি মানে এতিয়াৰ পাই ফিল্ডখন বনাই থৈ দিছে ন' তাৰ ফিল্ড বহুত হল ন'? আৰু সি মানে দিয়তে খাই খাব পাৰিব আৰু ইনকাম কৰি খাব পাৰিব, এতিয়া আমাৰ একো স্কিলেই নাই, আজিকালি সেইকাৰণে স্কিল এটা লাগে গম পাইছ
উম, গম পাই।
তোৰ মানে যাতে পিছলৈ চাকৰি এটা নহলেও তই কিলটো ব্যৱহাৰ কৰি মেলি খাবলৈ পাৰ।
উম, মানে এতিয়া এনেকুৱা হয় আমাৰ এতিয়া ঘৰৰ পৰাও চাপোৰ্ট নকৰে ন' সেইবিলাক। কৰিব লাগে কিবা কৰিব লাগে এতিয়া ঘৰৰ মানুহে এতিয়া
ছাপৰ্ট কৰিছে তাক, তাৰপিছত সি মানে ক'ৰবা পাই আহিলে কে হেৰি লোন লৈছা, কেমেৰা। আকৌ নতুন কেমেৰা কিনিছিলা যে, এয়া তোৰ লোন। এই কেমেৰা কিনিছে। তাৰপিছত পা হেৰি হয়, চাইড ইনকামটো পা সি পইচা। চাও চালু লিয়াই মানে, হেৰি কৰিব যায় আৰু এইটো লোন-চোন মাৰি থাকে মাহে মাহে। ঠিকে আছে, সেইটো বেয়া নহয়। তই এতিয়াই পা শিক্ষা এটা পাইছে ন সি।
উম, উম, তাৰ তাৰ এতিয়াই। এইটো এইটো চিজনত এতিয়া তাৰ উম, বহুত টকা ঘটি দিলেতটো সি।
অ।
সি এতিয়া সেই, এতিয়াতো বিয়া এতিয়া। এতিয়াাতো, এতিয়াতো বিয়া। চিজন বিয়া চিজনত সি বহুত টকা ঘটিলে। তাৰ পৰা আকৌ বিহুত ছিজনত আহিলেতো। তাতো পাই যায়।
অ' আকৌ ই ইলেকচন টাইমতো দুইটা পাৰ্টিটে ঘূৰি দিলে ন। দুইটা পাৰ্টি পাই পইচা পালে, ত্ৰিশ চল্লিশ হাজাৰ মান পালে ই। দুয়োটা পাৰ্টীৰ পৰাই, অপজিট অজিত অপজিট কিমান। গম নোপাই ন, সেইদিনাটোৱ এইটো কোন? ফালা খালী এটা, ফটোটো ক্লিকহে কৰিব লাগে আৰু।
সেইটো মানে মেইন কেচ এটা কথা দেই। এইটো এইটো কোনো কোনো কাকো এনে ক'ব নোৱাৰো যে তাত। তাৰ লগত আছিলি, তই আহিব, মোৰ তাত মাৰিবগে নোৱাৰ তই। সেইটো নহয় ন, কাৰণ এতিয়া তাৰ, তাৰ এতিয়া যোনটো প্ৰফেচন আৰু সি যোনটোক ভাল পায়, সেইটোক হে দিব।
অ, সেইটোৱেটো, যোনে ভালকে কৰে ন কামটো, যোনে ভালকে কৰে, সিহে পাব কামটো।
অ, সেইটোৱেই, তাৰ পুতাব তাৰ প্ৰফেশ্যনটোত, সি মানে সেইটো বিক্ৰী কৰিব নোৱাৰে ন, সি তাৰ প্ৰফেশ্যনটো। যে মই, আমুককে, আমুকৰ তাতে এনেকে থাকিম, এনেকোৱা নহয় নহয়। এতিয়া, দুইফালে যদি পইচা পায়, সি দুইফালে যাব ন, সেইটো তাৰ কথা থাকে। উম।
সি মানে, এটা চাইডতে নহয়, যোনে, যোন ফালৰ পৰা পইচা পা পাব সি চবফালে যাব লাগিব ন, ফিল্ড আৰু সেইটো ফিল্ড সেইটো টাইপৰে ন।
উম, উম। তেনেকুৱাই ন, তই উম সেইটো ফিল্ডত কাৰোবাক বেয়া পাওঁ, মই কাৰোবাৰ লগত নাযাওঁ, সেনেকোৱা নহ'ব মানে।
অ, সেনেকে থাকিলে তাৰ নিজৰ পেটহে হেৰি হব। পেট মৰিব তাৰ, অ, সেইটয়েইটো। এতিয়া, চবফালে মিলি থাকিব লাগিব, তেতিয়াহে পাব পইচাটো।
সেইটো যে, এই, ইলেকশ্যনৰ টাইমত যে এনেকে যে, ৰাস্তাত ৰখি ৰখি ফটো মাৰটো যে, সেই সেইটো, কামটো লৈছিলে নে নাই জানো সি?
হয় লৈছিলে হবলা, লৈছিলে, দেখিছিলো মই দুদিনমান।
উম, উম।
এ ঠিকে আছে এইবিলাক চাইড ইনকাম এটা লাগে
উম। লাগে, লাগে, এতিয়া
হেৰি কৰ'ৰবাত হেৰি চেমিষ্টাৰতে মানে ব্ৰেগ চেক লাগিছে তোৰ মানে তেনেকে বেগ চেগ উঠাবলৈ এটা ইনকাম এটা আছে ঘৰত যাতে প্ৰেছাৰ দিব নালাগে ন সি যে বেৰ ক উঠাব লাগে ইমান টো টকা লাগে আমাৰ এতিয়া এতিয়া ঘৰৰ ওপৰত হে নিৰ্ভৰশীল সি এতিয়া ঘৰৰ ওপৰত নিৰ্ভ নয় মানে নিে নিজে পঢ়িছে, নিজে খাইছে বৈছে, তেনেকুৱা কথা মানে। লাগে তেনেকুৱা, এতিয়া পৰাই সেইবিলাক- অ', এতিয়াৰ পৰাই সেইবিলাকৰ বিষয়ে হেৰি কৰিব লাগে আৰু।
উম্, আমি, আমি এতিয়া মোবাইলৰ ৰিচাৰ্জটোৰ কাৰণে এতিয়া ঘৰত ক'ব লগা হয়। সি এতিয়া কব নলগা হৈছে তাৰ, হয় নাই। সেইটো ভাল হৈছে আৰু, নহয় এনেই সেনেকুৱাই মানে, লগৰ এটা ভাল হৈছে। আমি ভালে পাব লাগে মানে। এণেকা জ্বলি লাভ নাই, আমি-আমি এতিয়া কৰিব পৰা নাই, সেইটো কাৰণে আমি জ্বলি লাভ নাই ন'। এতিয়া সি হৈছে কা-কাইলে উম্, এতিয়া মানে, এতিয়া